হেল্ল'।
আহ হেল্ল'।
এইহবৰ
খবৰ ভা খবৰ ভাল।
অম্বুবাচি হেৰি কৰিলা।
আহ কৰিলো এই কাপোৰ বিলাক ধুইছিলো। থই এতিয়া ঘৰত শুকাই ঘৰত লৈ আহিছোঁ এইব কাপোৰবিলাক এতিয়া। চিজিল লগাই আছো।
অ', ভাত চাত খালা নে নাই আজি?
ভাত খাইছো খাইছো ভাত। নিৰামিষ ভাত খাইছো, আম খাইছো আম। ৰ'ল। ফাৰ্ষ্টতে আম খাইছো তাৰপিছত দৈ আৰু এই গুড়া খাইছো।
নেকি। বততো আজি গৰম ন'।
অ' গৰম। আমটিটো পথাপতে আম কটল খাব লাগে না।
অ', আগতে এখন বৰষুণ আহিলে আমতিত বহুত বৰষুণ আহে এতিয়া আজি
অ'নিয়মটোতো সলনি হ'ল। আছ আজি আচল মতে বৰষুণ দিব লাগে।
বৰষুণ দিব লাগে শুচি হব লাগে বসুমতী মাই।
সেইটোতো যোৱাকালি দিব বুলি ভাবিছো। চুলুকিতটো দিয়া নাই দেখোন কিন্তু নিয়ম মতে সলনি হ'ল।
অ', চব মানুহৰো নিয়ম সলনি হৈছে ভগৱানৰো নিয়ম সলনি হৈছে।
অ', আগৰ আগতে মানে সেই বৰষুণ দিছিল। আমতেদিনাখন কিন্তু আগতীয়াকে দিছি বৰষুন।
খানে আমি যে কাপোৰ চাপোৰত ধোও চব জিকাই চিকাই দিওঁ ই বৰষুণ দিয়ে ভিজি ভিজি কাপোৰ ধোব লগা হয়
অ' গম পাও।
নাই দেখোন।
আজিকালি না আজিকালি ৰ'দ দিয়ে আজি কেইবছৰ মানুহ বলে ৰ'দ দিয়ে।
অ, মন্দিৰত গেলা।
যাবা নোৱাৰোঁ।
যাবৰ নোৱাৰা দা
যাব নোৱাৰাৰে যাম ইমান ভিৰ হা কালি অলপ বজাৰ কৰিব গ অলপ ফল আহ অলপ ফল আন ইমান দাম ফলৰ দাম।
আজি আৰিত আহ আজি এশ বিশ টকা যোৰা এই আদাৰস
আনৰ অ, আমিও কালি আনিলো।
আহ, কিমান আহ আজি এশ বিশ টকা। অচতিয়া আজি আনিব নালাগে বেলেগ দিন আনিলে হ'ল আহ হা আ এই কাৰণে আমটিৰ কাৰণে আজি দাম বেছি আজি আকৌ আনব নালগে।
আহ আমাৰ বেছি আনা নাই অ'
খালি আমাৰ নিচিনা আৰু একো আনা নাই আমাৰ
কঠল আছে আমাৰ কিন্তু পাৰিবাৰ দিগদাৰ নহয়। এই লৰা পঠলৰ পাত যোনটো নিবা সেইটো কাটিম বুলি কৈছি। পাৰি দিম বুলি কৈছি। আৰু দুটা পাৰিছি কিন্তু পকা নাই।
থ কাম।
হয়
তাৰমানে পাত পাত কাটি থাকে যে সেইকাৰণে লাগ লিগা নাই।
তাৰে আগৰ প লগা নাই।
অ, উৰে হাল ন।
পুৰণা, পুৰণা হ'ল না বহুত।
গছডাল বুঢ়া হ'ল বুঢ়া হৈছে বুঢ়া দা
আৰু ওপৰত এডাল আছিল নতুন গছ কিন্তু সিহতৰ কঠৰ লগা নাই।
ন লগা নাই।
নাই একবাৰেই লাগিছিল এটা।
আহ
কিয় নামাতে বা কালি লেতুক ইমান বিচাৰিছোঁ লেতুক মাৰা নাই।
নতুন নাই।
নাই।
এইবোৰ বেলেগ দিনে খালে হ'ল দে আজি য খাব লাগে সটো কথা নাই ন।
অ' তাৰমানে বেলেগ- বেলেগ বস্তু নাখায় যি অ লেটুক ভাল পাই সেইকাৰণে লেটুকটো বিচাৰছো লেটুকতটো পোৱা নাই।
অ বাবু ৰাটোক ভাল পায়। অ',
আনকমান বস্তু ভাল পায়।
অ, সিহ আৰু উওলোটা।
ওলোটা আম নাখায় আমটো পকা আম নাখায় কেচা আম খায়।
পিছত ক'ত গৈছিলে নে আগতে। ক'ৰবাত ঘূৰিব গৈছে নে নাই ঘৰতে থকা নেকি সদায়?
আহ নাই - নাই এতিয়া যোৱা নাই।
বাহিৰত
আহ কেইদিনৰ আগতে গৈছিলো অ, দিল্লী বোম্বাই গৈছোঁ এতিয়া যোৱা নাই হ'ল দিন
অঁ
এতিয়া যোৱা এতিয়া যি পৰিস্থিতি পৰিছে কেনেকে যাব দিল্লীত গৈছিলো দিল্লী
আহ আহ দিলীপ গজী কি চলা
হৰিদ্বাৰত আমি মানে মা দেউতাৰ এই অস্থিৰ অতাবা গৈছিলো
আহ সেইকাৰণে সেইকাৰনে কৈছিলা
ীয়তাৰ কাৰণে গৈছিলো সেইটো হেৰি লৈ গলে গৈছিলো সিহতো অস্তিত্বত
কেইজন মানুহ গৈছে আক কোন কোন গৈছে কেইজনমান গৈছে
কেইজন মানুহ সাত আঠজন মানুহ গৈছো
কচজন ন মোৰ গ্ৰুপহিচাপে গলে ভাল লাগে ন। তাতে কি-কি চলা আৰু হৰিদুৱাৰ্ত।
হয় দাৰত মানে গংগা নদী গংগা নদীত ইমান ভাল লাগে গধূলি সময়ত যে আৰতিতটো কৰে মানে এনেকুৱা এনেকুৱা লাগে মানে গংগা মানে নামি আহিছে সেইখিনি সময়ত পৰিৱেশটো একদম চাব লগা কিবা সেইখিন অহ মানুহ বহুত হয়। কিন্তু সেইখিনি সময়ত কিবা এ াৰ মানে পৃথিৱী এখন কেনেকুৱা আন্ধাৰ আন্ধাৰ হৈ যায় মানে ধোৱা ধোৱা কালাৰটো বেলেগ হৈ যায়
এই
আৰু ইমান ভাল লাগে সেইখিনি সময়ত এনেকুৱা লাগে যেন ভগৱান গংগা মা নামি আহিছে অ' এনেকুৱা লাগে আৰু ইমান ধুনীয়া আৰতি কৰেৰে ভাল লাগে চাইডে-চাইডে একদম বামুন বিলাকে ইমান ধুনীয়া কৰি। কি লৈ লৈ কৰে আহ বাবুনেে আৰতি কৰে কং গান অ ভাল লাগি কদায় কৰে আৰতি আৰতিটো সদায় কৰে ধুনীয়া ম জগন্নাথত যেনেকুৱা পতকা উত্তোলন কৰে জগন্নাথ যেনেকুৱা পতাক সান সলনি কৰি দিয়ে
চব পতকাখন সলনি কৰি দিিয় ওপৰত জগন্নাথ ওপৰত পতকাখান দেখিছ না অহ, তিনিটা কালাৰ নেকি সদায় সদায় সেইখন সলনি কৰি
সদায় সলনি কৰে।
তাতো আৰতি কৰে জগন্নাথতো আৰতি কৰে।
উম, তাতে আৰতি কৰে।
উম, তাতো ভাল লাগে।
তাতে হেৰি আছে নদী
তাত নদী নহয় তাত সাগৰ আছে বংগোপসাগৰ সাগৰ সাগৰতো আৰু কি কৰে আৰু মন্দিৰতো কৰে গধূলি সময়ত আদি কৰে আহ সাঁহ ঘৰতো কৰে
উ আৰতি কৰা সময় হ চবতে সজুত আৰতি কৰিলেওহ
ভাল লাগে আমি যেতিয়া জগন্নাথত গৈছিলো তেতিয়া মানে মন্দিৰ টো ভাঙিছিল মানে বনাই আছিল আমি একদম ভিতৰত সোমাব পৰা নাছিলো তাৰে এই সুতা এটানা ভাঙিছিল নে কি আমি যিটো বছৰত অহ আমি যি এইটো বছৰত গৈছে এইটো বছৰত যোনে গৈছে এ কোনেও মানে হেৰি চাব পৰা নাছিল ভিতৰত পৰা নাছিল নাই ভিতৰত জ্বোৱা নাই একদম মূল মন্দিৰত যাব পৰা নাই যাব চাম দিয়া পৰা নাছিল অ অ কিবা হৈছিল মন্দিত দোৰ মেৰামতি কৰি আছিল অ সেইটো কাৰণে নাই
অ তাৰমানে আছো যা জাগা কামটো নহল দৰ্শন হোৱা নহল
মানে ভিতৰতে সোমাইছে মা মানে বামুণে হেৰি কৰি পূজা পাতল কৰিছে সাগৰত গা চা ধূইছো পাচটোতো গা সাগৰতে গা ধুই কিনে মন্দিৰ দৰ্শন হ'ব লাগে
প্ৰথম
প্ৰথম মানে সাগৰত গা ধুই তেতিয়া এই মন্দিৰত দৰ্শন হব লাগে কাপোৰ চাপোৰ সলাই কিনে অহ নিয়ম আমি সাগৰত গা পা ধুই কিনে তাতে ৰিক্সাত চলাই নহয় এই ৰিক্সাত উঠি কেনে হোটেলত গৈছো হোটেলৰ পৰা কাপোৰ কানি সলাই তাৰপিছত আমি পৰহিত ধৰি এই মন্দিৰ দৰ্শন কৰাইছে আৰু চাৰিও চাৰি ইমান চাব লাগে বহুত মন্দিৰ আছে
উ আমাৰ দে কামাখ্যা মাৰ ধৰে
অ আমি কামাখ্যা মাৰ কৰি তাতেও বেছি তাতে বেছি কি সৰু সৰু মন্দিৰ বাপৰে বা বহুত আছে অ অ ইয়াতো আছে
কিমান মন্দিৰ আছে আমি কিছুমান নামে শুনা নাই
অহ বহত তেনেকুৱা জগন্নাথতো তেনেকুৱা বহুত মন্দিৰ আছে সৰু সুৰা পাহাৰ নহয় সমান ঠাই
সমান জেগাত ইমান মন্দিৰ আছে আচলতে মন্দিৰ বিলাক চব পাহাৰতে থাকে বেছি
পাহাৰৰ কিন্তু জগন্নাথ পাহাৰ নহয় নহয় এ হৰিদ্বাৰতো পাহাৰ নহয় হৰিদ্বাৰতো পাহাৰ নহয়
হৰিদ্বাৰতো পাহাৰ নহয় হৰিদ্বাৰতো নদীহে এই গংগা নদী হে
নদী কিন্তু পাহাৰ নহয় অ
অ এ হেৰিত হেৰি পাহাৰ আছে এই কি কয় মচৰিত
মচৰিত আছে অহ ঋষিকেশ অহ
ঋষিকেশৰ সেই গংগাই এ
গংগায়ে
একে জেগাখিনিৰ নাম ঋষিকেশৰ হা
তাতো তো আৰতি কৰি কি ভাল লাগে একটেই আৰু সময় সময়টো একে লয়
ঋষিকেশতকৈয় ইয়াতে এ হৰিদ্বাৰত বেছি মানুহ হয় নেকি
হৰিদ্বাৰ অ ঋষিকেশ বেছি মানে বেছি ঠাই নাই
জেগা বেছি আছে ন সুবিধা আছে, বেছি মানুহ বহা জেগা
সেইটোতো ভগৱান সঁচাকে আছে দেই ন কি ভাল লাগে মন্দিৰ মন্দিৰত যায়। ই ঘৰত মনতে নপৰে
হয় হৰিদাৰতো হোটেলতে আছিলা।
আহ-আহ
এইটো আৰু তিনিদিন থাকিলো নেকি তিনিদিন থাকিলো।
আহ তেতিনিদিন আহ খৱা লৱা
খোৱা লোৱা হোটেলতে খাইছো।
বাহিৰতে খৱা না
বাহিৰতে খাইছোঁ আমাৰ হেৰিত যাব লাগছিল আমি অলপমান চেষ্টা কৰিল অমৰনাথত যাব পাৰিলো, এই নহয় কেদাৰনাথ
দূৰ আছে তাৰ পৰা আৰু বহুত দূৰ আছে। সেইটো লাইনে হয়। বেলেগ চাইড অলপ ৰাস্তা অলপ বেলেগ ফালে কাটি যায় আৰু
অ, তাৰ পৰা কি বাছত যাব লাগে নোক ট্ৰেইনত যাব লাগে বা।
কেদাৰনাথত তাতে টেইনত যায় কেনে বাছত যাব লাগে। অ জৰলৈকে ট্ৰেইন যাই আৰু তাৰ পৰা বছত যায়।
বাচোন
তেনে যায় কেদাৰনাথটো পাহাৰ ওপৰত তাক লাগে আছ আচল জেগাত লৈছ বাছো নাযায় খোজ কাঢ়িব যাব লাগে।
খোজকাঢ়ি যাব লাগে অ,
বাছছা জেগা কাৰলে কি বাছ গ'ল নযোৱা যিখিনি সেইখিনি সেই যাব লাগে খোজকাঢ়ি যাব লাগে।
খোজকাঢ়ি যাব লাগে।
অ
কি ভয় লগা ৰাস্তাটো